হয়, হয়। শুনা পাইছো, তুমি শুনা পাইছা?
অঁ পাইছোঁ, কি কৰি আছা?
মই আছিলো এনে অলপমান বহি, তুমি কি কৰিছা?
হয়, হয়। মোৰ আছোঁ বাউ গৰম পৰিছে নহয় আজি বহুত।
তাকে বহুত গৰম পৰিছে। তাকে।
আজি মানে তোমাৰ লগত এটা বিষয় আলোচনা কৰিম ভাবিছো আহ, বিষয়টো খুব গুৰুত্বপূৰ্ণ বিষয় বুলিয়ে মই ভাবো। বিষয়টো হৈছে মানে প্ৰদূষণ।
আচ্ছা, বাৰু ভাল বিষয় এটা বাছি লৈছা দেই। আজিকালি যিহেতু আমাৰ পৰিৱেশত গোটেই প্ৰদূৰষণৰ মাত্ৰাবোৰ যথেষ্টখিনি বৃদ্ধি পাইছে
হয়। আ এই প্ৰদূষ প্ৰদূষণবিলাক যে আজিকালি হৈ আছে,। ধৰা বায়ু প্ৰদূষণে হওক, মাটি প্ৰদূষণ হওক বা পানী প্ৰদূষণ এই প্ৰদূষণৰ প্ৰধান মানে কাৰণ কি বুলি ভাবা তোমাৰ মতে?
আ তাৰে প্ৰধান কাৰণ বুলি ক'লে মূল উৎস বুলি ক'বলৈ গলে মই ভাবো যে আমি সকলোৱে তাৰ মূল উৎস। কাৰণ আমি নিজে আমাৰ পৰিৱেশটো মানে প্ৰদূষিত কৰি আছো। আৰু যেনেদৰে আমি যথেষ্ট পৰিমাণে যান বাহন ধৰনৰ যান বাহন পৰিচালনা কৰি পিনে তাৰে যিবিলাক লেতেৰা ধোঁৱা ওলাই, সেই ধোঁৱা বোলে তোমাৰ বায়ু প্ৰদূষিত কৰে, তাৰ লগতে আমি যিবিলাক প্লাষ্টিক বেগবিলাক ব্যৱহাৰ কৰোঁ, সেই প্লাষ্টিক বেগৰ জৰিয়তে সেই প্লাষ্টিক বেগ বিলাক যেতিয়া আমি পেলাই দিওঁ সেইবোৰটো মাটিৰ লগত মিহলি হৈ নাযায়। সেইবোৰে তেতিয়া মাটি প্ৰদূষিত কৰে। আৰু তাৰ উপৰি, আম মাৰ যিবিলাক ডাঙৰ ডাঙৰ কল কাৰখানা হওক, উদ্যোগ হওক সেই বো আ এই যিবিলাক আছে সেইবোৰতো আমি ব্যৱহাৰ কৰো ন? তাতে আমিয়ে কাম কৰো। লেতেৰা তোমাৰ আৱৰ্জনাবোৰ ওলাই, সেইবোৰতো পানীত মানে আ আ উ উটি হয় দিয়া হয়, সেইবোৰ পানীৰ লগ গত দূষিত আৱৰ্জনাবোৰ পানীৰ লগত মিহেলি হয় পানীৰ পানী বিলাক যথেষ্ট পৰিমণে প্ৰদূষ ষিত কৰে যাৰ ফলত পানীত থকা যিবিলাক জলজ অ প্ৰাণী আছে সেইবোৰতটো যথেষ্ট খিনি ক্ষতি হয়। বহুখিনি মানে জলজ যিবিলাক প্ৰাণী আছে সেইবোৰতো মৃত্যুমুখতো পৰে, তাৰবাবে মই ভাবো তাৰে মূল উৎস হলো হ'ল আমি আমি মানুহবোৰে
উম, উম। ঠিকেই, ঠিক কৈছা। উম ঠিকেই কৈছা তুমি যিখিনি কথা ক'লা, ইয়াৰ পৰাই বুজা গৈছে যে আমাৰ এই সকলো প্ৰদূৰষণ আন কোনো কাৰণ নহয় আমি মানুহেই মানে এই প্ৰদূষণবিলাক মানে সা আমাৰ কিছুমান ভুল বা আম কিছুমান সুবিধাৰ বাবে আমি মানে এনেকুৱা ধৰণৰ প্ৰকৃতিৰ ওপৰত প্ৰভাৱ পৰিছে বা প্ৰদূষণ হৈছে। ধৰা আমাৰ অ গাড়ী গাড়ী মটৰ এতিয়া আমি চলাওঁ হয়নে, গাড়ী মটৰবোৰ সুবিধাৰ কাৰণে আমি এঠাইৰ পৰা আন ঠাইলৈ যাওঁ কিন্তু সেই ইমানবোৰ গাড়ী মটৰ এতিয়া হৈ উঠিছে তাৰ পৰা ওলোৱা যিবোৰ মানে কলা ধোৱা কাৰ্বন মনক্সাইড সেইবিলাকৰ ফলতেটো আমাৰ বাতাবৰণটো বা দূষিত
হয় হয় নিশ্চয়, একৰে হ চা দেই আমাৰ গোটেই বাতাবৰণটো মানে ইমানে প্ৰদূষিত হৈ পৰিছে আজিকালি, ত আগতে তেনেক নাই নাই আ কি কৈ আছিলো যে, উম তোমাৰ এতিয়া মানে প্ৰদূষণ ইমান অ ব যথেষ্ট পৰিমানে, এ মানে বাঢ়ি গৈছে যে আগতে যেনেকে আমাৰ ঠাণ্ডাৰ দিনত হওক আহ বিভিন্ন ধৰণৰ পক্ষী আমাৰ দেশলৈ আহিছিলে বা উৰি আহিছিলে বেলেগ দেশৰ পৰা কিন্তু আজিকালি প্ৰদূষণৰ ফলত আমাৰ এই টাৱাৰ বিলাক ইমান বাঢ়ি গৈছে। এ সেই যাৰ ফলত মানে শব্দ প্ৰদু প্ৰণো হৈছে আৰু এই চৰাই চিৰিকটিবোৰে তেতিয়া ইয়াতে আহিব নোৱাৰা হৈছে, তাত আহি পিনে থাকিব ব নোৱাৰা হৈছে, যাৰ ফলত আমি মানে বহুখিনি মানে যিখিনি বেলেগ বেলেগ বিভিন্ন ধৰণৰ প্ৰজাতিৰ চৰাই আছিলে সেইবোৰ চৰাই চিৰিকতিিবোৰ দেখা নো পোৱা গছ কাৰণ তেওঁলোকে যিহেতু আহি পিনে থাক থাকিব নোৱাৰে আহি পিনে যেতিয়া আমাৰ এইখিনি ঠাইলৈ আহে তেতিয়া তেওঁলোকৰ নিজৰে অন তেওঁলোক নিজে মৃত্যু মুুখত পৰিবলগীয়া হয় যাৰ ফলত তেওঁলোকে এ মানে বহুখিনিয়ে, এ চ চৰাই চিৰিকটিৰ যিখিনি প্ৰজাতি আছিলে এইবোৰ বহুখিনিয়ে আজিকালিৰ দিনত বিলুপ্ত হোৱা বুলি ক'ব পাৰি আৰু কেৱল প্ৰদূষণে মানে তোমাৰ পৰিবেশৰ ওপৰতে প্ৰভাৱ নেপেলায়, ই আমাৰ মানুহ হওক, জীৱ জন্তু সকলোবোৰৰে ওপৰতে প্ৰভাৱ পেলাই দিয়াচোন। সেইবাবে হয়, আৰু সেইবাবে তোমাৰ গোটেই অ প্ৰদূষণে এতিয়া মানে বৰ্তমান সময়ত ধৰ এটা, এ বিশ্বব্যাপী সমস্যা বুলি ক'ব পাৰি। তুমি কি ভাবা এই বিষয়ে?
ঠিকেই কৈছে ই মানে বৰ্তমানে এক বহুত চিন্তনীয় বিষয় আহ যেনেকৈ মানে তুমি ক'লা আমাৰ জীৱকুলৰ ওপৰতো আমাৰ মানুহৰ ওপৰতো বহুত মানে বে বেয়া প্ৰভাৱ পেলাইছে যেনে ধৰা এতিয়া মই ক'লোৱে কল কাৰখানাৰ পৰা ওলোৱা নিৰ্গত ত হোৱা ধোৱা বা গাড়ী মটৰৰ পৰা ওলোৱা ধোৱা কাৰ্বন মন অক্সাইড সেই গেছে মানে কি কৰে মানুহৰ শ্বাস প্ৰশ্বাসৰ যি মানে ক্ৰীড়া সেই ক্ৰডিয়াত মানে যথেষ্ট ক্ষতি কৰে হা? খাওঁ এনেকুৱা আদি বহুত মানে ক্ষতি কৰে এই মানে এনেকুৱা ধৰণৰ মানে কাৰ্বন মনক্সাইড গেছ বা ক'লা ধয় গতিকে হয় এইবিলাক। কাৰণটোতো আমি মানুহেই নিশ্চয় নহয় জানো?
হয় হয় আমি মানুহে মূল কাৰণ, কাৰণ আমি মানুহেতো আমাৰ আমি পৰিৱেশত যি জ জীয়াই আছো আৰু যিবিলাক জীৱ জন্তু আছে সেই জীৱ জন্তু প্ৰদূ্ষন কৰিব নাজানে আমি মানুহে এটা জী জী জীৱ যোনে মানে এ কথা হব পাৰো যাৰ বাবে আমি, তোমাৰ এই পৰিবেশত জীয়াই আছো বা যাৰ বাবে আমি পৰি পৰিৱেশত এ গোটেই পৰিৱেশটো চলাই আছো। এইটো আমাৰ দায়িত্ব ন যে আমি আমাৰ যাতে পৰিৱেশটো প্ৰ প্ৰদু প্ৰদূষণমুক্ত কৰি ৰাখো। কিন্তু আমাৰ মানুহ বোৰে সেইটো বস্তু বাক কাৰণ তেওঁলোকে ভাবে তেওঁলোকৰৰে মে প্ৰণ মুক্ত কৰি ৰাখিলে হব বা চাফ চিকুণ কৰি ৰাখিলে হ'ব, বাহিৰৰ পৰিৱেশটো যি হলেও তেওঁলোকৰ ওপৰত প্ৰভাৱ নপৰে কিন্তু এইটো একেবাৰে মানে তেওঁলোকৰ কি বুলি ক‌ও আৰু বেয়া ধাৰণা যে অহা একেব ভুল ধাৰণা ভাত ভুল ধাৰণা যে তেওঁলোকৰ ঘৰত থাকিলে যে তেওঁলোকৰ বেমাৰ নহব, বাহিৰত ওলালে তেওঁলোকৰ একো প্ৰভাৱ নপৰিব কিন্তু যেতিয়া তেওঁলোকে অকল গোটেই দিনটোতো বা গোটেই জীৱনটোতো তেওঁলোকো অকল ঘৰৰ ভিতৰতে সোমাই নাথাকে। তেওঁলোকতো বাহ বাহিৰলৈও ওলাব বাহিৰলৈ ওলালে সেই যি যিবিলাক প্ৰদূষণ, এ তেওঁলোকে যিটো প্ৰদূষণ, বায়ু প্ৰদূষণ হওক বা পানী প্ৰদূষণ হওক বা মাটি প্ৰদূষণ সেইবিলাক তেওঁলোকৰ ওপৰতো প্ৰভাৱিত হ'ব বা তেওঁলোককো প্ৰভাৱ, আহ তেওঁলোকৰ ওপৰতো প্ৰভাৱ পেলাব যাৰ ফলত তেওঁলোকৰ বিভিন্ন ধৰণৰ ৰোগে দেখা দিব নহয় নে?
ঠিকেই-ঠিকেই-ঠিকেই কৈছা আৰু এই এতিয়া ইয়াৰ নিৰ্মূলকৰণৰ বাবে আমি কেনে ধৰণৰ পদক্ষেপ লওঁ বাৰু তুমি কোৱাচোন চমুকৈ? উ
অ যেনেকে আমি-আমি যদি চেষ্টা কৰো, আমি নিজে প্ৰদূষণ আ আম, নকৰিবলৈ চেষ্টা কৰাটো উচিত আৰু যেনেদৰে মই ক'লোঁ যে মাটি প্ৰদূৰণ প্লাষ্টিকৰ জৰিয়তে মাটি প্ৰদূৰ্ষণ বিশেষকৈ হয়। আ, তেতিয়া আমি প্লাষ্টিক ব্যৱহাৰ নকৰি, আমি যদি তাৰ সলনি তোমাৰ এই পেপাৰৰ, অ পেপাৰ বেগ ইউজ কৰো তেতিয়া মানে ব্যৱহাৰ কৰোঁ তেতিয়া আমি সেইটো মাটি প্ৰদূষণ হোৱাৰ পৰা আমি কিছু পৰিমাণে, আ মানে ৰ ৰক্ষা কৰিব পাৰিম বা কিছু পৰিমাণে আমি কমাব পাৰিম যে মাটি প্ৰদূষণ হোৱা নাই৷ আৰু শব্দ প্ৰদূষণৰ ক্ষেত ত হল অ তোমাৰ যেনেকে যান বাহন বোৰ লৈ বাহিৰলৈ ওলাই যোৱাৰ পিছত তেতিয়া বহুখিনি তোমাৰ ট্ৰেফিক লাগি যায় তেতিয়া মানুহ বিলাকে বাৰ-বাৰ জোৰ-জোৰ কে হৰ্ণ মাৰি-মাৰি পিনে বহুখিনি শব্দ প্ৰদূ্ষন কৰে তাৰ সেইকাৰণে মই ভাবো হয়- হয়-হয় বহুখিনি শব্দ তাকে সেইকাৰণে মই ভাবো ভাবো যে যিমানখিনি সীমিত পৰিমানত যিমান খিনি তোমাৰ ধৰা তেওঁলোকে বজাব পাৰে বা যিমান খিনি হেৰি কৰিব পাৰে সেই সীমিত পৰিমাণে তেওঁলোকে যাতে সেই বস্তু বিলাকো ব্যৱহাৰ ক কৰে কাৰণ অতিমাত্ৰ ব্যৱহাৰ সকলৰ বাবে মানে হেৰি দিয়াচোন। এই কি বুলি কয় হানিকাৰক হয়। সকলোৰে কাৰণে হয়, সকলোৰে কাৰণে হানি তাৰ সকলোৰে কাৰণে সমস্যাৰ সৃষ্টি কৰে সেইবাবে মই ভাবো যে আমি যথেষ্ট খিনি মানে পদক্ষেপ আহ লৈ পিনে এই প্ৰদূৰ্ষনৰ পৰা আমি আমাৰ পৰিৱেশটো বচাই ৰাখিব পাৰো। এই প্ৰদূষণমুক্ত কৰি ৰাখি কাৰণে তুমি কি ভাবা? যে কি-কি মানে পদক্ষেপ লব পৰা যায়?
আহ আমি অধিক হাৰত প্ৰথমতে বৃক্ষৰোপণ কাৰ্যসূচী কৰিব লাগিব ৷ তাৰ পাছতে আমি এ যিবোৰ মানে বনানীকৰণ কৰিব লাগিব এইখিনিতে মোৰ এটা কথা মনত পৰিছে আমাৰ যি মানে অ অৰণ্য মানৱ যাদৱ পায়েং আছে, তেখেতে মানে নিজ হাতে কৰা যিখন অভয়াৰণ্য আছিল, মূলাইকাথনি অভয়াৰণ্য সেই অভয়াৰণ্য মানে কিছু দুষ্ট চক্ৰই ধ্বংস কৰি জ্বলাই দিয়া বুলি শুনিবলৈ পাইছিলো সেই দিনমান আগতেই বহুত বেছি দিনৰ কথা নহয়৷ গতিকে এনেকুৱা দুষ্ট প্ৰকৃতিৰ লোকক মানে চৰকাৰ প্ৰশাসনে অতি কঠোৰ মানে দন দণ্ডৰে দণ্ডিত কৰিব লাগে আৰু মানে এ তেওঁলোকে এনেকুৱা পদক্ষেপ ল'ব লাগে আমি সমাজে, যাতে আ ছাত্ৰ- ছাত্ৰীক হওক সৰু অৱস্থাতে তেওঁলোকক শিক্ষা বিদ্যালয় শিক্ষানুষ্ঠানবিলাকত গৈ মানে আমি আ বৃক্ষৰোপণ কাৰ্যসূচী বা এই পৰিৱেশনো আমাৰ বাতাবৰণ কিয় ইমান প্ৰয়োজন বা দৰকাৰী আমাৰ বাবে সেই কথাবিলাক যাতে বুজাই দিব লাগে সজাগতা সভা এনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ ল'ব লাগে হয়নে? তেতিয়াহে মানে তেওঁলোকে শিকিব বা বুজিব।
টো মানে এটা বহুতে গুৰুত্বপূৰ্ণ বিষয় হয় যে এ বিদ্যালয় সমূহে বা সমাজ আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই বিষয়ে মানে শিক্ষা দিয়াটো উচিত বা তেওঁলোকক আহ ভৱিষ্য- তে হব হ'বলগীয়া ঘট ঘটনাৰ প্ৰতি সজাগতা কৰি দিয়া উচিত যাতে তেওঁলোকে বিভিন্ন ধৰণৰ গছ ৰোপন কাৰ্যসূচী হওঁক। বা পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান এই সকলোবোৰত অংশগ্ৰহণ কৰি পিনে নিজকে এ সচেতন। ৰাখিব পাৰে আৰু তাৰ বিষয়ে মানে সাধাৰণ জনতাকো তোমাৰ। হৈছে অ সজাগতা কৰি দিব পাৰে আহ যে ভৱিষ্যতে কেনেকুৱা ধৰণৰ পৰি- আহিব পাৰে। যদি আমি আমাৰ পৰিৱেশটো আহ প্ৰদূষণমুক্ত কৰি নাৰাখো তাৰ লগতে মই এটা কথা ক'ব বিচ- চাৰো যে, আমি যদি এই বস্তু বিলাক পেলাই দিয়াৰ সলনি যদি সেইবোৰ বস্তুবিলাক পুনৰ ব্যৱহাৰ কৰোঁ। এ, যদি তাৰ আৰু নতুন কে বনাই পিনে কিবা হয় ন। ভূমিকৰণ পদ্ধতিৰে তেতিয়া মানে সেনেকেও আমি কিছু পৰিমাণ হ'লেও ছাগে প্ৰদূষণ টো অ মানে কমাব পাৰিম আৰু চৰকাৰে যদি তাৰ ওপৰত কিছুমান পদক্ষেপ লয় কিছুমান আইন প্ৰয়োগ কৰে তেতিয়া ও মানে ভাবো যে যথেষ্ট খিনি সুবিধা হ'ব। আৰু মই ভাবো যে চৰকাৰেৰেও চৰকাৰোৰো ইয়াতে যথেষ্টখিনি ভূমিকা আছে দিয়া চোন প্ৰদূষণ মুুক্ত কৰি ৰখাৰ বাবে। আহ যাতে তেওঁলোক বিভিন্ন ধৰণৰ আইন প্ৰয়োগ কৰে বা উদ্যোগসমূহৰ দুখন নিয়ন্ত্ৰণ নিশ্চিত কৰিব লাগে তেওঁলোকে বা বন সংৰক্ষনৰৰ ওপৰত কিবা যিকোনো পদক্ষেপ ল'ব লাগে আৰু বিশু শক্তি ব্যৱহাৰ আৰু আৱৰ্জনা ব্যৱস্থানা ব্যৱস্থান পনাৰ ওপৰত মানে এ উ বহুখিনিয়ে মানে পদক্ষেপ লোৱাটো উচিত। বুলি মই ভাবো।
অ' হয়, হয় ঠিকেই কৈছা। তেতিয়াহ'লে মানে সেইখিনিয়ে আৰু আমি মানে ৰাখক সকলো ৰাইজে সচেতন হ'ব লাগিব বা চৰকাৰকে বা ৰখি থাকিলে নহ'ব। আমি সকলো ৰাইজ সকলো লোক মানে য আমি আমাৰ এই পৃথিৱীখন যদি পুনৰ সেউজীয়া কৰিব বিচাৰ সেউজীয়া কৰিবলৈ চেষ্টা কৰোঁ। গছ-গছ তেতিয়াহে মানে আমাৰ সেই আগৰ বাতাবৰণ বা আগৰ এই পৰিস্থিতিটো আমি ঘূৰাই পাম বা আমাৰ এই ঠাই খন বা দেশখন বা পৃথিৱীখন প্ৰদূষণ মুুক্ত হৈ পৰিব নহয় নে?
হয়, হয়, হয়, হয় একেবাৰে সঁচা কথা দেই ঠিকেই কৈছা।
যি আলোচনা কৰি ভালেই লাগিল আমাৰ, পাছত আকৌ বহলভাৱ ইয়াৰ বিষয়ে আলোচনা কৰিম।
হয় হয় নিশ্চয় নিশ্চয় নিশ্চয় ঠিক আছে বাৰু ধন্যবাদ।